অ' কোৱা ক'ত আছা, নাজানো মই তোমাৰ নতুনকৈ খুলিছোহে।
অ' মোৰ পৰা ফোন নাযায় তোলে। ইয়াৰ পিছত ইয়াৰ পিছত কৰিলে যাব চাগে ইয়াৰ পিছত।
অ' যাব, যাব তাৰ পাছত ঘৰতে আছো এ, এ বাহিৰত ওলাই আহিছো। যি গৰম ভিতৰত থাকিবই নোৱাৰা।
অ' সিদিনা তই ক'ম বুলি কৈছিলি যে কিবা এটা কথা।
অ' এই নাই এই এইটো সে মানে তোমাৰ এই মীন্ময়হতঁৰ কালি কালিৰ কেচতো।
কি হ'ল?
এই কালিখিনতে বোলে এই ৰাস্তাত ৰখি আছিলে এই টাৰ্ণিংটো যে এই আমাৰ এই। দোকান এখন নাই তোমাৰ এইকাৰণে নতুনকৈ বহিছে ওৱাইন শ্বপৰ তাৰে তাৰপিছত টাৰ্ণিংটো চত বলে, সিহঁতে ৰখি আছে। তাৰপিছত ল ল ল'ৰা দুটা নামিছে আৰু নামি পেলাই কৈছে বোলে, তোহঁতে ইয়াত কিয় এয়া কৰি আছ, কিয় দেয়া খাই কৰি আছ বোলে তাৰপাছত ধেই কিবা কিবি হ'ল তাৰ পিছত এই কথাই-কথাই তাৰ পিছত মিন্ময় মোক মুখতে এই ল'ৰাটোৱে আঙুলি সুমুৱাই আহ দিলেহি।
অহ।
তোমাৰ মুখত আঙুলিডাল সুমিয়াই দিওতে আৰু তাৰপছত মিন্ময়ই কৈছে বোলে কিয় সুমাইছ বোলে মোৰ মুখত আঙুলিডাল তাৰপিছত। এই মাইনা দাই কৈছে বোলে, মই বোলে, মই বোলে মিডিয়াম
অহ। তাৰ পা। হেল্ল'। তোৰ মাততো অহা নাই, তই ক'ত আছনো? হেল্লো, হেল্ল' হেল্ল' হেল্ল' হেল্ল' এই তোৰ ভয়চ হোৱা নাইৰে। হেল্ল' হেল্ল'
অ হেল্ল' অ শুনিছো অ'। মই তো, তোমাৰ বাহিৰত তে ওলাই আছো।
তোৰ ভইচটো অহা নাই তাৰপা
তোমাৰ সেইটোয়ে ক'ম বুলি ভাবিছিলোঁ, বোলো কালি তাৰপিছত সেয়া হ'লেই তাৰপিছত মাইনা দাই
ক'ক'! এ ক'ত আছনো তই? ভাল জেগাত নাহ কেলে নে, নে নেটৱৰ্ক পোৱা জেগাত? হেল্ল'! আৰে ক'ত আছ ৰে তই?
তোমাক কল্লে এটো, কি বোলে মা, হক মই চিনি পাওঁ বোলে। চিন, চিনি পাই পেলাই লাষ্টত কিবা মি-
তই আ, আ, আ'ছ কত তই আ'ছ ক-
এই, কথা বতৰা নাই আও লাষ্টত ভাল
তই মোৰ ভয়চো শুনিছ নে নাই আৰু কি কথাবিলাক ক মই স্পষ্টকে বু, বুজা নাই তই ক'ত আছনো? এ ক, ক, ক এতিয়া ক!
অ' মানে তোমাৰ এই উম কালি আকৌ মাইনাদাৰ চিনাকি নহয় যোনটো মানে এই এই ল'ৰাটোৱে ধমকি দিব আহিছিলে।
অঁ
য়া মাইনাদাৰ চিনাকি বোলি কৈছে মাইনাদাই এই তাৰ যোনটো মেনেজাৰ তালৈ বোলে ফোন মাৰিলে ফো, ফোন মাৰি পেলাই তাকে কৈছে- দাদা লাষ্টত বোলে সেয়া হ'ল আৰু তাৰপিছত মালিকলৈ ফোন মাৰা কৰা হ'ল। তাৰপিছত তোমাৰ এই ই এইটো অ সিহিতে বোলে হাতে ভৰিয়ে ধৰিছে কৈছে, দাদা দাদা বেয়া নাপাব বোলে ই এইটো এ এই ভুল হৈ গ'ল বোলে, ভুল হৈ গ'ল
অ
হুম, লাষ্টত, লাষ্টত এই দম দিব আহিছিলে কিন্তু লাষ্টত ভৰি চৰি ধৰি গৈছে।
কাকদম দিব আহিছিলে?
ম, মানে ৰাস্তাত যে কিবা কিবি খাই আছিলে যে
কাক দম দিব আহিছিলে?
মিন্ময় আৰু তোমাৰ মাইনা দাক।
অঁহ
তাৰপিছত দম দিব, মানে তোমাৰ ৰাস্তা কাষত খিনিতে খাই-
ক কৰ ল'ৰা?
এ
বালিখিয়াৰ? অহ, তাৰ পৰা? তই অলপ ভাল জেগাত আহ ল'ৰা। তোক ভালকে কৈ আছো তই ভাল জেগাত আহ। তোৰ ভইচে শুনা নাপায় কোনোবা টাইমত ফাটি-ফাটি মাত আহে। তই ঘৰতো, ঘৰৰ ওলাইছো তই লাট্টো ঘৰ ওচৰলে নাযাও- লে, আৰে তই ভাল জেগাত আহ ল'ৰা তোৰ ভইচ শুনা নাপায়, কোনোবা টাইমত মাতটো ফাটি-ফাটি যায়।
মোৰ, মোও শুনা নাই।
সেইটো লগাই পেলাই তই ঘৰৰ মুখৰ ওচৰত নাযাও কেলে?
সেইটোকে কৰি থৈছো আকৌ। তেওঁ তেনেকুৱা হৈছে তেওঁ তেনেকুৱা হৈছে।
কলেজ কেতিয়াৰ পৰা হ'ব?
এক আগষ্ট। এক আগষ্টৰ পৰা হ'ব এই এইটো ফিল'চফি আৰু মাইনৰ তোমাৰ হিষ্টি কাই তোমাৰ কাইলে মাতিছে তোমাৰ এযই এন চি চি কাৰণে।
এ নলবি এন চি চি থ।
হে
হে থ কি কাম আছে এইডালৰ?
এ নহয় এনেই কাম নাই বুজিছোঁ কিন্তু তোমাৰ এই আগতে লৈ থোৱা যে তাৰপিছত মানে বিখনো কৰি থওঁ আৰু।
এ ক যদি কৰি থো বেয়া নহয়। কিন্তু পিছত টাইম নাপাবি কিন্তু মোক সখ সঁচা কথা কৈছোঁ ক্লাছ আৰম্ভ হলৈ ওলাবলৈ টাইম ওাবলৈ কষ্ট হ'ব পিছত।
এই নাযাও নহয় ত লৈহে থওঁ।
ৰাতিপুৱাই ধৰ তই যাব লাগিব আকৌতো ঘৰতে আকৌতো কলেজ যাব লাগিব তেনেকুৱা।
অ এ তে অ তেনেকুৱো যাম আৰু। তোমাৰ ৰণও ল'ব ৰণাও মই ল'ম।
অ ৰং দেখোন আকৌ ৰং অ ৰং তেজপুৰ কৰি আছে ন।
কাইলৈ তোমাৰ আমাক এডমিশন ল'বহে মাতিছে।
অ অ তহতে কি ত তে কি ক্ৰিকেট খেলিছ- নেকি?
অ ক্ৰিকেটও আজি খেলিছোঁ।
অ মোৰখন ৰণে ফোন মাৰি আছে।
অ মই ভাবিছো মই ত কৈছো তাক বোলো নামাৰিবা মই আমি যেতিয়া এইকণতে ছয় দ দান এটা ঘৰৰ ওচৰত তোমাৰ এই এনেই বলটা এনেই বল খেলি আছো আৰু তেতিয়াই তুমি তেতিয়াই তুমি গৈছা চচমা এযোৰ লগাই হয় নাই অ মই দেখিছোঁ তা কচোন নামাৰিবা কি কৈছে নাই নাই মই সুধিম ৰখা সুধিম ৰখা বোলে সুধি আছে সেইকাৰণে।
নাই ফোন ৰিচিভ নকৰিলোঁ মোৰ দেৰি হৈছে কওক ফোন ৰিচিভ কৰ।
তাৰপিছত মই তাক তোমাৰ কি দুটা টাইম হৈছে যে এই আকৌ ৰাতিপুৱা ৰাতিপুৱাৰ পৰা
আজি ইয়াত লাষ্ট এ মাহত।
অল লাছ অ ন।
আকৌ আকৌ অহা মাহত আছে।
অহা মাহত ইয়াতে।
আহ।
অ এতিয়া কি কত- ক'ত কৰি গৈ আছা ক'ত কৰি আছা? টাউন আৰু ন। উম এই এইটো খালো খালো খালো। এতিয়া এই এইটো খোৱাৰ পিছত ভাত বনাই আছে। ভাত চাত খাম ভাত খোৱা টাইম হোৱা নাই বাৰু আমাৰ দেৰি হৈ যায় ভাত খোৱা।
অ বাই ডিউটী
বা তোমাৰ তাতে ৰুম লৈ আছে যে অ ৰুম ৰুম লৈছে বা- চুটি হ'ল বাৰু ইভিনিং হে আছিলে।
অ ইয়াতে কি ৰুম ভা ভাড়া লৈছে নেকি।
ভাল এই যি ৰুমৰ ভাড়া বা তোমাৰ এই চাৰে তিনি হেজাৰ।
বাপৰে ছিংগলৰুম
বায়ে দৰমহাৰ পৰা বায়ে দৰমহাৰ পৰা আহে এতিয়া দহ হোজাৰ নে বাৰ হেজাৰ আধা দিওঁ তাত দিওঁতে যায়
পাঁচ হাজাৰ টকা যায়েই আৰু খাই বৈ ভাড়া মেলি দি লাইটৰ বিল
অ অ লাইটৰ বিলছিল তোমাৰ অকমান ম এটা ৰুমত দুজনীকো থকাৰ গেপ আছে কিন্তু মানে বাৰ এতিয়ালৈকে তোমাৰ বাৰ লগৰ অহা নাই যে লগৰজনী মানে পাবহে বোলে
লগত এজনী থাকিলে লগৰজনী থাকিলে ৰুমতটো তেতিয়া শ্বেয়াৰ হ'লে মানে এই ধৰ পইচাটো কমিব
আৰু পইচাটো কমিব সেইটোৱে পইচাটো কমাটোৱেই লাগে পইচাটো অ ল লাইটৰ বিলটো কমিলে মানে তোমাৰ চব ফালে ফিফ্টি ফিফ্টি তেতিয়া ভাল হ'ব অ সেইটোকে ক'বলৈ এইটো চাই আকৌ আমি বেলেগতো ৰুম চাইছিলো তোমাৰ ভাড়া আৰু বহুত মানে যোনখন দৰিকা দৰিকা ওচৰতে মানে
ইয়াৰ কি হেৰি ইয়াৰ কি ৰুম কেইটা এটাই
এ দুটা অ এটা কিটচেন এটা ৰুম তোমাৰ ডাঙৰৰুম
অ মানে তাত দুজনীয়া দু দুজনী আৰামচে থাকিব পাৰিব আৰু দুখন বিচনা হ'লে
দুখন বিচনাই আছে তোমাৰ
দুখনেই আছে
অ দুখনেই আছে কিন্তু বায়ে থাকে অকল এটাই
অঁ
দি মানে তোমাৰ সেয়া লাষ্টত একো নহয়গে মই তোমাৰ কলেজ সিফালৰ পৰা অহা যোৱা কৰিম আৰু এইটো ৰুমত থাকি
অঁ বাৰু
উ যদি মানে বাৰ এতিয়ালৈকে মানে হোৱা নাইতো যদি মানে নহয়গে তেতিয়া মই তাতে থাকিলো আ তাতে থাকি পেলে অহা যোৱা কৰি থাকিম ওচৰ হ'ব তোমাৰ এই এইটো বেয়া নহয় তাত মানে মাও কৈছে কৈছে যদি আহ চাই লওঁ যদি বাাৰ লগৰ মানে নহয়গৈ তেতিয়া মই তই ত তাত থাকি যাবি তেতিয়া বাাৰ লগ এটা হ'ব মানে এই তোমাৰ ৰাতি ধৰি লোৱা ৰাতি চিফ্টত মানে তোমাৰ থবগৈ লাগে যে থব আহিবও লাগে এনেই তোমাৰ ভয় থাকে ৰাস্তাটোও তোমাৰ একে পুৰা
তেতিয়া তাই ধৰক সুবিধাও হব তই থাকিলে
অ সুবিধা হ'ব
অ বেয়া নহয় থাকি দে
তাতে এতিয়া কথা নাই আৰু
অঁ।
নাহ বেয়া নহয়।
বাকী তোমাৰ এই এইটো এ কালি তুমি কি এ গুচি গ'লা ন সোনকালতে তাৰপা?
অঁ।
শশান শশানৰ হেকনৰ পৰা?
অ গুচি গলো অ। থাকিলি?
থাকিম থাকিলোঁ আমি আছোঁ। অ মানে উ এই টমটমত মা টমটমত বহি আছোঁ তিনিটাই ঠেলাই হেঁচি গে। বাহ মানিব লাগিব দেই কিন্তু তেওঁ অ', তেওঁ জ্বলি আছে দেই ব
জখীয়া জুই এবাৰ লাগি গ'লে আৰু
অ', মানে তেওঁ তোমাৰ মানে বৰষুণৰ ওৰ পানীটো পৰি আছে আকৌ কেঁচা বাহ।
নাই, নাই জ্বলে আজি জ্বলে।
এয়াজুৰি জ্বলে মানে জ্বলিলে মানে উ
উম, উম, আকৌ কেতিয়াবা হেৰি হলে তাইৰ চ দিয়ে যদি ধৰক বতৰ বহুত বেয়া হয় তেতিয়া টায়াৰো দি দিয়ে। আমাৰ শশ্বানটো ভাল নহয় না কিছুমান জেগাত ইমান ধুনীয়া শশ্বান আছে। কিছুমান জেগাত একদম তোৰ ৰুম এটাত ছ চালিখন তলতো লোহাৰহি ফ্ৰেম দি দিয়ে তাত মানুহ খৈ দি দিয়ে ব' বতাহ বৰষুণ দিলেও নুনুমাই। ইয়াত মানুহে অ', ইয়াত মানুহ এটা ৰখিবলৈও জেগা নাই টিঙ
অ', এই এইটো ৰখিবলৈ কাৰণে মানে তুমি যোৰ ৰখি যাব তাৰ ছাইদতে আকৌ এটা শশানৰ ভেটি।
অ'।
তোমাৰ মানে কে কাষতে কাষতে। আৰু তোমাৰ গম, গম কালি আমি তোমাৰ অ', কেইটামানত অ', তাত ৰখিলো আমি ভাল টাইমে ৰখিছো ৰখি পেলাই গুচি আহিলো।
কিমান টাইামত কটম হ'ল হয় দিয়া?
কালি জানো কিমান দামান হ'ল আবেলি মানে হল চাগে আবেলি দেৰি হৈছে অ', আৰু বেছি টাইম নালাগে নহয়, বেছি টাইম নালাগে নহয়।
ত' তোক তোনেকি দিয়াৰ পিছতে গুচি আহিলি?
অ', মানে তোমাৰ কিমান আৰু আধা ঘণ্টা এঘন্টামান ৰখিছো।
অ', তাৰ পৰা গুচি আহিলি?
তোমাৰ এই এইটো কি কম মানুহটো মানে বেছি ডাঙৰ নহয়তো কিনমিন যে সেইটো কাৰণে আৰু সোনকালে হ'ল আৰু। এনেই বহুত টাইম গুচি যায়, যদি মানে আকৌ এই এইটো, এই এইটো এই আহিল নহয় এইটো। কলিতাৰ গাওঁৰ
পালয়ান, পালয়ান বদি টো।
মুখখন চাইচানে?
পানী বা মানুহ তেনেকে ফুলিবই আৰু।
এই এই মুখা পিন্ধি থকাৰ কাৰণে লাগিছে ন।
তেনেকে ফুলে আমাৰ এবাৰ চাইত আহিছিল নহ ডেডবডী এটা দেখিছোঁ। একে গোটেই ফুলি অৱস্থান হৈ থাকে চকুত খুব
একে মানে ভেঁকুৰ ভেঁকুৰ লগা নিচিনা নিচিনাকে নীলা আৰু বকা আগে কেনেকুৱা হৈ গৈছে।
দেখিয়ে ভয় লাগে।
সি ভয় লাগিছে ওচৰৰ দেখিলেটো আৰু ভয় লাগিব।
এই ব্ৰহ্মপুত্ৰত, ব্ৰহ্মপুত্ৰত দেখেটো আৰু গৈ পাবি মাছে খাই মেলি তেজ সেছ ওলাই থাকে ব্ৰহ্মপুত্ৰত পৰিলে।
অ', আধা নাই চাগে তেনেকুৱা মানে ন'।
অ', গোটেই হাতৰ তেজ মুখৰ পৰা তেজ সেজ ওলাই থাকে মাছে খাই যে।
মাছে খাই অ', আমাৰ ইয়াৰ পৰা এতিয়া ইমান নহোৱা নাই নহয় একো মানে কাম খোৱা কৰা নাই।
উম।
টোপিনা চপিনা পুৰা খুলি আছে।
তই গোটেই মানুহ, গোটেই মানুহ ফুলি যায়টো।
অ', ফুলি যায় মই তোমাৰ মানে দেখি মই অ', সেইটো ইমান ছয় ইমান
ইমান ডাঙৰ পানী এটা আহিছে তাত সি সাঁতুৰিব যায়।
তোমাৰ ধোঁৱা উৰি আছে পানীৰ সূতটো ভাৱ সেইটোও উৰি আছে। মানে পানীৰ স্পীড ভাবা এয়া